অ শুনিছা না শুনিছানে শুনিছানে
আছে
অ হ কি কৰি আছ
কি কৰি আছে বো হেল্ল'
মই এতিয়া কাৰেণ্টটো নাই যে অকমান বহি আছিলো
অ
তোমালোকৰ ফালে কাৰেণ্ট আছে হেল্ল'
অকমান
অ বাহিৰতে আছো
আপোনাৰ ওচৰত কোনোবা আছে যদি অকমান
নাই, নাই কোনো নাই, মই বাহিৰতহে আছোঁ।
অ'। হেৰি মোক সেই টকা দুহেজাৰ দিব পাৰিব নিকি?
কেলে অ'? পইচা আছে বাৰু কেটামান। কেতিয়ালে লাগে? হেল্ল'
অ' শুনি পোৱা
তোমাৰ নেটৱৰ্ক নাই।
মই বাহিৰত আছো, নেটৱৰ্ক পাই আছো, তুমিহে নেটৱৰ্ক পোৱা নাই পায়। ভিতৰত আছা?
শুনিছেনে?
মই শুনি আছোঁ। মই শুনি আছোঁ, তুমি শুনা নাই, হা?